হেল্ল' হেল্ল' আহ নমস্কাৰ ভালে আছে হেল্ল' অ মোৰ এয়া ভাল অ অ শুনি আছো কওঁক ভাল এ শুনি আছো ভালকৈ শুনি আছো অ অ ভালেই খালো ভাত খালোঁ ভাত খাই পেলাই বাগৰিম বুলি ভাবিছিলো বহুত গৰম লাগিছে যে সেইকাৰণে নাবাগৰিলো আৰু এই মানে ইফালেহে আজি বেলেগ এফালেহে ওলাই আহিছো মানে অকমান বোলে পথাৰৰ ফালে আহিলোঁ তাত আকৌ অ তাত আকৌ আমাৰ আকৌ ইয়া তাত মাটি আছে যে এনেই খেতি বাতি মানে শাক চবজি কৰিছে যে মানে সেয়া চাম বুলি আহিলো ওলাই চবজি মানে এ পানীলাও আকৌ এ হেৰি তিয়হ এইটো তিয়হটো আকৌ বাৰ মাহে লাগে মানে এইটো তিয়হটো অ তাত আকৌ সেয়া মানে হেদালি এখন ডাঙৰকৈ হেদালি এখন আ দিছে বাঁহ কাটি পেলাই মানে আমাৰ লগতে মানে লগ আগতে বাঁহ বাৰীও আছে নহয় তাৰ পৰাই মানে বাঁহ দুডাল মান কাটিব দিছে আৰু কাটি অ আছে আছে বাঁহ বাৰীও আছে তাৰপিছত সেয়া তাতে হেদালি এখনো দিছে মানুহ এজনক লগাই পেলাই দি মানে এয়া আজি মানে হেৰি কৰিছো আৰু মানে হেদালিখনো দিছে আকৌ গুটিও পচাইছো গুটি তেনেকে মাটিত চোৱা নাই মাটিত পচালে যে মানে ইয়া পৰুৱা পোক চোকে মানে গুটিটো খাই পেলাই যে সেইটো সেইটো কাৰণে ই গিলাচ বিলাক যে, এইবিলাকে পানী খোৱা গিলাচ বিলাক যে সেই গিলাচ বিলাকত, অ-অ-অ অ-অ, সেইয়া গিলাচত সেইটো গিলাচত দিলে ভাল মানে, তেতিয়া আৰু তাত মানে গিলাচটো এনেকে মাটি ভৰাই পেলাই এনেকে গুটি দি-দি, মানে তাতে যেতিয়া গছজোপা ডাঙৰ হৈ যাব, তেতিয়া আৰু সেনেকে এ গাত টো খান্দি পেলাই পুলিটো তাত বহাই বহাই দিলেই হ'ল তেতিয়া মানে গিলাচটো এনেকে বেলেত দি কাটি দিলেই মানে এই গিলাচ টো আঁতৰি যাব এনেকে বাতি তেতিয়া মাটি এ সতি বহাই দিলে পুলিটো মানে ধুনীয়া সুৰক্ষিত হয় আৰু এনেই আকৌ মাটিত দিলে যে পৰুৱাই খাই পেলায় সেইকাৰণে হেল্ল' অ মাতো আকৌ নুশুনা হৈছিলো যে সেইটো কাৰণেহে অ এতিয়া ঠিকে শুনি আছো বাৰু এতিয়া ভাত ভাত আজি মই মাছ বনালো মাছ আকৌ মাছৰ মূৰ আকৌ তিতা ফুল ফুল এজাত যে হয় এনেই মানে বাৰীৰ মূৰত যে হয় তিতা ফুল অ অ অ সেই ফুলটো আনি পেলাই শুকুৱাই পেলাই থৈ দিলে থৈ দি কেতিয়াবা যদি মাছ চাছ মানে আৰু সেই মাছটো মাছৰ মাথা লগ বা সেই ফুল খিনি দি পেলাই ভাজি খালে মানে বহুতেই ভাল লাগে তাৰপিছত আকৌ সেয়া অ মাজে মাজে তি এতিয়া খাব লাগে আকৌ দালি বনালো আকৌ এ ইয়া হেৰি যি আকৌ এ তাৰ মানে হেৰি চয়াবিন চাটনি বনালো চয়াবিনৰ হেৰি চয়াবিন টো যে পোৱা যায় যে, খোলাটোও পোৱা যায়, পেকেটো পোৱা যায়, সেই চয়াবিন টো এনেকে অকমান তেলত ভাজি, পিয়াজ খিনি পিয়াজখিনি এনেকে ভাজিব লাগে, ভাজি সে আৰু চাটনি বনালে জলকীয়া দি পেলাই, বহুত বহুত ভাল লাগে খাই, সেইয়া চাটনি বনালে, অ-অ অ, মিক্সিত মাৰি দিওঁ, গোটেইখিনি মিক্স কৰি পেলাই, মিক্সিত মাৰি দিওঁ।
অ-অ, হয় নেকি?
কেতিয়াবা আপোনাক যে বুটৰ চাটনিটো বনাইছে নে? মই কিন্তু বুটৰ যে কেঁচা চাটনিটো বনালে এ-এ ভাল নালাগে, শুকান-শুকান বুটটো গুড়া কৰি পেলাই যে, চাটনি খাই যে, বহুত গোটেই ভাল লাগে।
নাই-নাই আজিলৈকে খাই পোৱা নাই। কেনেকে বনাই কওঁকচোন বাৰু?
শুকান এটা বুট পোৱা যায়, নহয় আমি যে যিটো বুট যে, ভিজাই পেলাই যে খাওঁ এ ই মটৰটো নহয়। ৰঙা নহয়-নহয়-নহয়, শুকান মটৰটো নহয়, আমি যে এই ৰঙা-ৰঙা বুটটো যে খাওঁ যে, লোকেল টো আমাৰ কাবুলী বুটটো নহয় আৰু, ত সেই বুটটো মানে কি বজাৰ বজাৰত মানে, ভা-ভাজাও পোৱা যায়। সেই, অহ ভাজা বুটটো। সেই ভাজা বুটটো যদি কিনি আনি পেলাই আপুনি এনেকে গ্ৰেণ্ডাৰত মাৰি একদম পাউদাৰ নিচিনা বনাই লব, সেই পাউদাৰ খিনি আপুনি এনে মিঠা-মিঠাতেল দিলে আকৌ পিয়াজ কাটি দিলে, সৰু-সৰুকৈ পিয়াজ কাটি দিলে, জলকীয়া কাটি দিলে, দি পেলাই, অকণমান পানী দি পেলাই, আৰু আমিতো গোটেইখিনি মিঠাতেল দি পেলাই আৰু বহুত থৈ যাব তেল নহয়, সেইকাৰণে অকমান অকনমান পানী দি পেলাই, এনেকে আলু ভৰ্তাৰ নিচিনা কৰি পেলাই। খালে চাবচোন ইমান ধুনীয়া লাগে খাই নহয় মানে।
মানে প্ৰথমতে বুটখিনি গুৰা কৰি ল'ব লাগিব ন?
অ প্ৰথমে বুটখিনি গুৰা কৰিব লাগিব।
তাৰ পাছত গোটেইখিনি এনেকে মানে হাতে দি পেলাই আলু পিটিকা নিচিনা সানি দিলেই হৈ গ'ল।
অ খানি দিলে হ'ল। তাতে মিঠাতেল, নিমখ, তে জলকীয়া, পিঁয়াজটো দিব লাগিব কেঁচা পিঁয়াজ। সেইটো দিব লাগিব তেতিয়া বেছি ভাল লাগে, কেঁচা পিঁয়াজ।
অ-অ, বনাই পেলাই খাই চাব লাগিব এদিন।
অ, খাই চাবচোন, আহ, সেই মই মাজে- মাজে আকৌ সেই তেনেকেও খাওঁ।
অ, এনেকে কিন্তু বাদামৰ চাটনিটো খাব পাৰি। ভাজা বাদামটো এনেকে গুড়া কৰি, এইটো পদ্ধতিতে খাব পাৰি।
অ, পাৰিছে আকৌ, মই কিন্তু বাদামৰ চাটনি কিন্তু আজিলৈকে বনাই খোৱা নাই, সেইটো সেইকাৰণে। অ-অ, তাৰপিছত সেই মই আৰু এতিয়া পথাৰৰ কথাই কৈ আছো। মই তাতে আহি আছো, আহি আছো সেইয়া চাব কাৰণে। সেইয়া পুলি খিনিও, কোন-কোন খিনিত জেগাত ৰুম সেইয়া চালো। অ মানুহে যে লগাইছো, তাতে মানে বাৰীখন অকমান ডাঙৰ নহয়। অক কৰাও বহুত দিগদাৰ হয়, সেইয়া তাহতে সেইয়া চাব আহি আহিলো-আহিলো, কোনে মানে পুলিও বহুত খিনি পুলি, এতিয়া তিঁয়হ সৰু পানীলাও, এতিয়া কিমান খিনি জেগাত লগাব পাৰিম। সেইয়া চাব আহিলোঁ, চাই কৰি লৈ পেলাই সেইয়া আমাৰ
আপোনালোকে এ-এ পাচলি বজাৰৰ সাৰটো প্ৰয়োগ নকৰিব। এই গোবৰ সাৰটোকে দিব পাৰিলে।
গোবৰ সাৰেই আজিকালি আকৌ সেই যে কেঁচু সাৰ এটা ওলাইছে নহয়। কেঁচু খাৰৰ নামটো শুনিছে নে নাই? অ সেই কেঁচু সাৰ অ, সেই কেঁচু সাৰটো মানে পোৱা যায় নহয়। সেই এতিয়া সেই কেঁচু সাৰটো দিলে মানে বেছি ভাল হয় আৰু। আজিকালি এইবিলাক ইউৰিয়া চিউৰিয়া অ ইউৰিয়া চিউৰিয়া এইবিলাক নিদিলেও হয়। কেঁছু সাৰ এটা পোৱা যায়। আৰু তাতে মানে এতিয়া গোবৰো আছে। আমাৰ দেখাতে গৰু এজনীও আছ নহয় এতিয়া সেই গোবৰ অ, সেই গোবৰ খিনি নি পেলাই সেই বাৰীত পেলাই দিও। এতিয়া সেই তাতে বহুত খিনি গোবৰ হৈ গৈছে। গৈ চিয়াও দিব পাৰিম। অ, জমা হয় হয় বহুত খিনি হৈছে সেয়াও দিব পাৰিম আৰু
আমাৰ এতি যত পাচলি খেতি কৰিছে তত জেওৰা মাৰিব লাগিব নহলেতো গৰু -ছাগলী হেৰি কৰিব মানে খাব।
অ হবই অ অ সেইটোতো হৈয়ে। তাৰমানে আমাৰ ঘৰৰ পৰা অকমান দূৰত হ'ল নহয়। এতিয়া আৰু মইতো আৰু চাই থাক কাটিব নোৱাৰো সেইকাৰণে গোটেই বাউণ্ডৰীটো জেওৰাও মাৰি দিলো। আগতে জেওৰা মাৰি ললো, জেওৰা মাৰি জংঘল চংঘল চফা কৰিলো। চাফা কৰি লৈ আৰু এ হেৰি তাৰ পিছত গুটিখিনি এতিয়া আজি গু গুটিখিনি মানে গিলাচটোত দিছোহে। গজোতে গজোতে চ লাগিব কেইদিনৰ মূৰত যেতিয়া আকৌ ফুটি উঠ
এমাহ, এমাহ মান লাগিব।
এমাহমান লাগ লাগিব চাগৈ লাগিব গৈ চাগৈ। গুটি গজতে দছ, পোন্ধৰ দিন মান লাগিব। আকৌ ডাঙৰ হব লাগিব অকমান গিলাচতে তাৰ পিছতহে নি পেলাই ৰুবগে পাৰিম সেয়া
হয় নেকি এনে যে হাজিৰা মানুহ যে লগাইছে হাজিৰা হাজিৰা কিমান দিয়ে ন আপোনালোকৰ ফালে
অ আমাৰ পিনে যদি ৰাতিপুৱা আঠটাৰ পৰা সন্ধিয়া চাৰিটালৈকে কৰে তেতিয়া পা পাঁচশ টকা দিলেই হয়।
ভাত খুৱাব লাগিব।
অ, দুপৰীয়া ভাত খুৱাব লাগিব। আকৌ আহি পোৱাৰ পাছতে এবাৰ চাহ খুৱাব লাগিব। তাৰপিছ চাহ-তাহ মানে দিয়াৰ পিছত আকৌ যোৱাৰ আগে আগে আকৌ মানে চাহ একাপ দিব লাগে আৰু।
হয়, হয় দিলে তেনে মনটোও ভাল পায়।
অহ সেয়া। মানে ভাল লাগে অ ইমান কষ্ট কৰে যেতিয়া। অ আৰু ইমান ৰ'দ খনত ইমান কষ্ট কৰে যেতিয়া মাজে মাজে অকমান চৰ্বতো বনাই দিওঁ। ৰ টো বেছি হোৱা কাৰণে নেমু পানী দিওঁ। মানে বহুত ৰ'দ কাৰণে নহ'লে আকৌ হাজিৰা কৰি খোৱা মানুহ বেমাৰত পৰি লাগিলে আকৌ নেক্স দিন আক আকৌ তেওঁ কি কৰি খাব? সেইটো কাৰণে মানে বেয়াও লাগে। সেইকাৰণে নেমু পানীও দিও।
হয়, ৰ'দটো আমাৰ ফালে কিন্তু বহুত মাৰিছে। আপোনালোকৰ ফালে?
আমাৰ পিনেও কিন্তু ৰ'দতো এইকেইদিন দেখোন তাকে ভাবিছো। এনেকে ৰ'দ দি থাকিলে খন খেতি বাতিত এখন মানুৰ নহ'বই দে।
নহবয়ে, পানীও শুকাই যাব।
অ, পানীও শুকাই যাব। এই আমাৰ পিছফালে অ, আমাৰ পিছফালে আকৌ আমাৰ নিজৰ মাটি নহয় বেলেগৰ মাটি ই খেতি কৰি থাকে যে চাই আছো হাল বালে হাল বোৱা পিছত দেখিছো দেখোন এতিয়া কঠিয়া পেলাই থৈছে এনে তাকে চাইছো অ বৰষুণ নহব লাগিলেতো কঠিয়াখিনিতো বেয়া হৈ যাব
হয় হয় কঠিয়াবোৰ জ্বলি যাবগৈ তলৰ ফালে পানীও নাপাব যেতিয়া হয় হয়
উম বেলেগ উ বেলেগ বেলেগ চাইদিয়ে মানে উম মাটি ফাটি ফাটি গৈছে গৈ মানে এতিয়া মানে খেতি কৰিব পৰা সুবিধা হৈ থা কানাই বৰষুণৰ কাৰণে
হয় হয় বৰষুণটো বহুত দৰকাৰ হৈছে
অ এনেই মানে বাতৰি আছা বাতৰিয়ে চাতৰি শুনিছো এইবাৰ বোলে পানীতো বোলে বহুতেই কম হ'ব বৰষুণ বোলে কম বুলি শুনিছো যদি এইটো চিজনত অ সেইটোৱে কাৰণ এতিয়া খেতিৰ চিজন এইখিন এইকেইদিনত আহাৰ শাওনৰ মানুহৰ খেতিৰ চিজন যদি আৰু এই কেইদিনত যদি বৰষুণ নহয় মানুহে খেতি কৰি খাব কেনেকৈ এতিয়া খেতিটো ভাল নহ'ব